চোন, শুনিছে নে নাই?
অ এতিয়া শুনিছোঁ, নমস্কাৰ।
অ অ কি খবৰ, খবৰ পাতি ভাল?
অঁ ভাল ভাল আপোনাৰ কি খবৰ?
মোৰো ভালে ৰবা, কি কৰি আছা?
আছো এই অ কৰ্মচাৰীৰ পৰা আহিলো, আহি ঘৰত বহিছোঁ এতিয়া অলপ।
অআজি তুমি কিবা এটা বিষয়ত মোৰ পৰা জানিব বি বিচাৰিছিলা যে, সেইকাৰণে মই ফোন কৰিলো কি জানিব বিচাৰিছিলা পিছে?
অঁ হয় হয়, মোৰো অলপমান জানিব পৰিৱেশৰ বিষয়ে অলপমান জানিব আছিল তোমাৰ আপোনাৰ পৰা।
অঁ কোৱাচোন তুমি পিছে পৰিৱেশৰ বিষয়ে কি জানিব বিচৰা।
হয়, আঁহ পৰিৱেশৰ বিষয়ে মই জানিব আছিল যে আচলতে আপোনাৰ মতে পৰিৱেশ মানে
অঁ মোৰ মতে পৰিৱেশ মানে হৈছে, আমাৰ চাৰিওফালে থকা সকলো বস্তু যেনে, বতাহ, পানী, মাটি বা গছ গছনিয়ে পশু পক্ষী আৰু মানুহ যত আমি থাকো, সেই সকলো মিলিয়ে পৰিৱেশ হয়, মোৰ ম গোটেই পৰিৱেশ ভাল থাকিলে আমাৰ জীৱনো ভাল আৰু সুস্থ হব। যদি বতাহ বা পানী নষ্ট হয় তেন্তে মা নুহৰ জীৱনত বহু সমস্যা দেখা দিয়া দিব। সেইবাবে মই পৰিৱেশ আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ বুলি ভাবোঁ।
হয়।
হয়, আ আপোনাৰ মতে পৰিৱেশ, কিয় ইমান দৰকাৰী বুলি ভাবে?
মোৰ মতে, পৰিৱেশ আমাৰ জীৱনৰ যিহেতু আমাৰ জীৱ দৰ্শনৰ আধাৰ হয় পৰিৱেশ। আমি স্বচ্ছ হবলৈ বতাহ লাগে। পানী খাওঁ, খাদ্য খাওঁ এই সকলো পৰিৱেশৰ পৰাই পাওঁ আমি। যদি পৰিৱেশ নষ্ট হয়, তেন্তে আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু গছ গছনি আমাক অক্সি জেন দিয়ে, বতাহ দিয়ে পৰিষ্কাৰ বতাহ দিয়ে। মোৰ মতে, আমি যদি পৰিৱেশটো যত্ন নলওঁ, তেন্তে ভৱিষ্যৰ প্ৰজন্মৰ বাবে সমস্যা বাঢ়িব বুলি মই ভাবোঁ। সেইবাবে পৰিৱেশ ৰ, ৰক্ষা কৰাটো আমাৰ বাবে, অতি দায়িত্ব বা দৰকাৰী হয়। পৰে।
হয়, ঠিকে কৈছে বাৰু, আৰু আপোনাৰ মতে পৰিৱেশ নষ্ট হোৱাৰ মূল কাৰণ কি কি?
মোৰ মতে, পৰিৱেশটো নষ্ট হোৱাৰ, বহু কাৰণ আছে। মানুহে য'তে ত'তে জাবৰ পেলায়। গছ কাটি বনৰ ধ্বংস কৰে।
হয়।
আৰু কাৰখানা যেনে ধোঁৱা বিষাক্ত, ধোঁৱা বা গেছসমূহ বতাহত মিহলি হয়। সেই বাবে পৰিৱেশৰ ন ষ্ট হয়, গাড়ী ধোঁৱাত বহুত বতাহ দূষিত কৰে। পানীৰ বহু লোকে ম মলয়া বা প্লাষ্টিক বোৰ ফলায়
হয়।
সেইকাৰণে আৰু, মোৰ মতে ক'ব গ'লে এইবোৰৰ কাৰণে আজি ব তাহ, পানী আৰু মাটি সকলো দূষিত হৈ গৈছে, যদি আমি সাব ধান নলওঁ, তেন্তে সমস্যা আৰু বেছি বাঢ়িব বুলি মই ভাৱোঁ।
হয় হয়, ঠিকেই জনাইছে বাৰু আপুনি। আৰু আপোনাৰ মতে পৰিৱেশ প্ৰদূষণ মানে কি আৰু ইয়াৰ ধৰণ কেইটা?
মোৰ মতে পৰিৱেশ প্ৰদূষণ মানে হৈছে আমাৰ চাৰিওফালে থকা যিহেতু বতাহ, পানী, মা টি, শব্দ, বেয়া বা দূষিত হৈ যোৱা যেতিয়া এইবোৰ মলয়া ধোঁৱা আৰু ক্ষতিগ্ৰস্ত বতাহ মিহলি হয় তেতিয়া তাত প্ৰদূষণ বুলিও কোৱা হয়। প্ৰদূষণ কেইবাটাও ধৰণত থাকে, যেনে বায়ু প্ৰদূষণ পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ, মোৰ মতে এই শব্ সকলোবোৰ মিলি মানুহ আৰু প্ৰকৃতি দুয়োটাকে ক্ষতি কৰে, সেইবাবে ওপৰৰ পৰা পৰিৱেশটো ৰক্ষা কৰাটো বহুত দৰকাৰ বুলি মই ভাবোঁ।
হয় হয়।
ঠিকেই কৈছে, বাৰু আপোনাৰ মতে প্ৰদূষণৰ ফলত মানুহৰ ওপৰত কি কি বেয়া প্ৰভাৱ পৰে?
মোৰ মতে প্ৰদূষণৰ ফলত মানুহৰ স্বাস্থ্য বহুত ক্ষতিগ্ৰস্ত হয়। আৰু দূষিত বতাহে উশাহ লোৱাত সমস্যা কৰে আৰু কাহ আৰু হাপানি আদি বেমাৰো হোৱাৰ ভয় হয়। দূষিত পানী খালে পেটত ৰোগ, ডায়েৰিয়া আৰু অন্যান্য সমস্যা দেখা দিয়ে। বেছি শব্দৰ বাবে মানুহে টোপনি ন-নাযায় নহ'বা মানসিক চাপো বাঢ়ে। মোৰ মতে ক'ব গ'লে প্ৰদূষণ বাঢ়িলে জীৱন জীয়াই থকাটো কঠিন হৈ পৰে। সেইবাবে আমি সাৱধান হ'ব লাগে বুলি মই ভাৱোঁ।
হয় হয়, ঠিকেই কৈছে, আৰু আপোনাৰ মতে প্ৰকৃতিৰ ওপৰত মানুহে কি ধৰণে ক্ষতি কৰিছে?
মোৰ মতে প্ৰকৃতিৰ ওপৰত মানুহে নিজৰ সুবিধাৰ বাবে প্ৰাকৃতিক বহুত ক্ষতি কৰি আহিছে। গছ-গছনি কাটি বন ধ্বংস কৰিছে, যাৰ বাবে যাৰ ফলত প্ৰাণীসকলে বাসস্থান হেৰুৱাইছে।
হয়।
টি আৰু জলাশয়ৰ আৱৰ্জনা পেলাই পানী দূষিত কৰি আহিছে। কাৰখানা আৰু গাড়ীৰ ধোঁৱাই বতাহটো বহুত প্ৰদূষিত কৰি তুলিছে, মোৰ মতে ক'ব গ'লে মানুহে যদি এনেকৈ চলি থাকে, তেন্তে প্ৰাকৃতিক ভাৰসাম্য সম্পুৰ্ণ নষ্ট হৈ যাব বুলি মই ভাৱোঁ।
হয়। ঠিকেই কৈছে। আৰু আছিল যে আপোনাৰ মতে আমি পৰিৱেশ ৰক্ষা কৰিবলৈ কি কি কাম কৰিব পাৰোঁ?
মোৰ মতে আমি সৰু সৰু বহু কাম আছে। যোনটো আমি পৰিৱেশ ৰক্ষাৰ বাবে কৰিব পাৰো। যেনে য'তে-ত'তে জাৱৰ নেপেলোৱা ডাষ্টবিন ব্যৱহাৰ কৰা আৰু প্লাষ্টিক কাম ব্যৱহাৰ কৰা, আদি গছ ৰোপণ কৰা আদি বহুতো কাম আছে যোনটো আমি কৰিব পাৰো, বাহিৰত গাড়ী কমকৈ ব্যৱহাৰ কৰি খোজ কঢ়া বা চাইকেল চলোৱা ভাল।
উম।
পানী অপচয় নকৰিব লাগে আৰু নদী নলাত নলাই পেলাব নালাগে। মোৰ মতে যদি আমি সৰু সৰু অভ্যাসবোৰ মানি চলো তেন্তে পৰিৱেশৰ বহু পৰিস্কাৰ হ'বৰ হয়। বুলি মই ভাবো আৰু।
হয় হয় আৰু আপোনাৰ মতে চৰকাৰে পৰিৱেশ ৰক্ষাৰ বাবে কি কি কৰিব লাগে বুলি ভাবে?
মোৰ মতে চৰকাৰে কঠোৰ নিয়ম বনাব লাগে যাতে কোনোবাই গছ নাকাতে। আৰু প্ৰকৃতি নষ্ট নকৰে, কাৰখানাত ধোৱা নিয়ন্ত্ৰণ কৰিব লাগে চৰকাৰে। আৰু পানী প্ৰদূষণ ৰোধ কৰিব লাগে, গাও চহৰৰ পৰিষ্কাৰ পৰিছন্নতা অভিযান চলাব লাগে। আৰু মানুহে পৰিৱেশৰ বিষয়ে সজাগ কৰিবও লাগে আৰু ক'ব গ'লে বিদ্যালয় আৰু অনুষ্ঠানৰ জৰিয়তে সেইবোৰ মানুহৰ পৰিৱেশৰ বিষয়ে সজাগ কৰিব লাগে।
উম।
তে ক'ব গ'লে চৰকাৰৰ লগতে মানুহে সহযোগ কৰিলে তেতিয়াহে সফলতা পাব বুলি মই ভাবো।
হয় ঠিকে কৈছে আহ আপোনাৰ মতে প্ৰদূষণৰ ফলত মানুহৰ ওপৰত কি কি বেয়া প্ৰভাৱ পৰিছে?
উম মোৰ মতে মোৰ মতে প্ৰদূষণৰ ওপৰত মানুহৰ ওপৰত বহুতো বেয়া বেয়া প্ৰভাৱ পৰিছে।
হয়।
আৰু যাৰ ফলত প্ৰদূষণ বৃদ্ধি হোৱাৰ ফলত মানুহে উশাহ লোৱাত কষ্ট হৈছে, বহুতো বেমাৰ আজাৰ আহিছে।
হয়।
সেইবাবে মই ভাবো যে মানুহে আমি সজাগ হ'ব লাগে। যতে ততে বেয়া বস্তু পেলাব নালাগে প্লাষ্টিক আৰু নদী হওক বা জলাশয়বোৰত আমি প্লাষ্টিকবোৰ পেলাব নালাগে, গাড়ী কম পইচ চলাব লাগে, তেতিয়া প্ৰদূষণ কম হ'ব, মই সেইটোয়ে ভাবো।
হয় হয়।
অ মোৰ মতে বিদ্যালয়ৰ শিক্ষাৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ। সৰুৰে পৰা ছাত্ৰ ছাত্ৰীক পৰিৱেশৰ বিষয়ে শিকাব লাগে। যাতে ল'ৰাবোৰে গম পায়। বিদ্যালয়ত গছ ৰূপন পৰিস্কাৰ অভিযান আৰু আলোচনাৰ অনুষ্ঠান কৰিব লাগে তেতিয়া ল'ৰা ছোৱালীয়ে ভাল অভ্যাস শিকে তাৰ পৰা। শিক্ষকসকলে যদি নিজে উদাহৰণ দিয়ে তেন্তে ছাত্ৰ ছাত্ৰী য়ে সহজে শিকিব। বুলি মই ভাবো। মোৰ মতে শিক্ষা থাকিলেহে মানুহ সচেতন হয়।
উম।
আৰু পৰিৱেশ ৰক্ষা কৰাতো সহজ হৈ যায় মই সেইটোয়ে ভাবো।
হয়। আপোনাৰ মতে পৰিৱেশ ৰক্ষা কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ?
মোৰ মতে পৰিৱেশ ৰক্ষা কৰাটো আমাৰ জীৱনৰ বাবে বহুত গুৰুত্বপূৰ্ণ। আমি যদি বতাহ পানী আৰু মাটি নষ্ট কৰোঁ তেন্তে আমাৰ নিজৰ জীৱনতে বিপদৰ সৃষ্টি হ'ব পাৰে, পৰিৱেশ ভাল থাকিলে মানুহ সুস্থ থাকে। জীৱ-জন্তু জীয়াই থাকে আৰু গছ-গছনি বাঢ়ি যায়, মোৰ পৰিৱেশ নাথ থাকিলে পৃথিৱীৰ জীৱন আমাৰো দায়িত্ব বুলি মই ভাবোঁ।
হয়, হয়। বাৰু আপোনাৰ মতে যুৱক-যুৱতী সকলে পৰিৱেশ ৰক্ষা কেনেকৈ অংশ ল'ব লাগে?
মোৰ মতে যুৱক-যুৱতীসকলে বহুত ডাঙৰ ডাঙৰ ভূমিকা ল'ব লাগে। তেওঁলোকে গছ ৰোপন কৰিব লাগে। চাফাই অভিযানত অংশ ল'ব পাৰে আৰু আন মানুহৰ সচেতন সচেতন কৰিব পাৰে সামাজিক মাধ্যমৰ জৰিয়তে পৰিবেশ ৰ বিষয়ে বাৰ্তালাপ দিব পাৰে তেওঁলোকে।
হয়, হয়।
যুৱকসকলে যদি সঠিক দিশে আগবাঢ়ে তেন্তে সমাজত বহুত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে বুলি মই ভাবো।
হয়, হয়, ঠিকে। বাৰু শেষত আৰু এটা প্ৰশ্ন যে আছিলে পৰিৱেশৰ বিষয়ে আপোনাৰ সামগ্ৰিক মতামতটো কি এতিয়া?
শেষত মই এয়াই ক'ব বিচাৰো যে পৰিৱেশ আমাৰ নিজৰ ঘৰ। যদি ইয়াক নষ্ট কৰো তেন্তে আমি নিজে কষ্ট পাব লাগিব। আমি সকলোৱে মিলি-জুলি গছ ৰোপন কৰিব লাগে যাতে প্ৰদূষন কমা কমাই আৰু পৰিষ্কাৰ পৰিছন্নতা আমি বজাই ৰাখিব লাগে, মোৰ মতে যদি আমি আজিৰ পৰা সচেতন হওঁ তেন্তে আমাৰ ভবিষ্যত বহুতো সুন্দৰ আৰু সুস্থ হ'ব বুলি মই ভাবো, আপুনি পিছে গছ-চছ ৰুই পাইছেনে?
হয়, মই গছ গছ ৰোপণ কৰো কিন্তু ত' মই বেছিকৈ মানে মই এতিয়াৰ পৰা বাৰু আপোনাৰ কথাখিনি শুনি মোৰ ভাল লাগিল, এতিয়াৰ পৰা পৰিৱেশটো চফা কৰি ৰাখিবলৈ চেষ্টা কৰিম মই।
অ', অ', অ', সেইটো ভাল কাম কৰিবা তুমি।
ঠিকেই আছে বাৰু। আপোনাৰ কথা শুনি শুনি ভালে লাগিল।
অ', মোৰো ভাল লাগিল তোমাক তুমি যি জানিব খুজিছিলা তাৰ বিষয়ে মই তোমাক অলপমান কৈ দিলো ধন্যবাদ অ', ধন্যবাদ।